হেল্ল' উম কি কৰি আছ
তো ত ই
ময়ো এনেই আছো আৰু ভাত পানী খালো খালো খালো তই খালি
ভাত খালী
খালো খালো মোৰ মাতো আহিছে নে ভালকে
মাতটো আহিছে তটো মাতটোককৈ বেছি ফেন খনে ঘটং ঘটংকে আহিছে।
এই ফেনডালো কি হৈছে জানো বৰ মাত দি আছে
ফেনডাল অফ কৰি দে
অ কৰিলো কৰিলো
আৰু ত ত মানে বৰষুণ দিছে
অ আমাৰ ফালে বেয়া বৰষুণ দিছে তহতৰ ফালে
এতিয়া এতিয়াও দি আছে
এতিয়া নাই দিয়া অকমান আগতে বেয়া ফালি আছিলে বৰষুনে
ধমুহা আহিছিলে
উম নাই দিয়া তুমাৰ ফালে
আ এতিয়া নাই দিয়া ব্তৰ ভাল কহ খবৰ খাতি ক
খবৰ আৰু কি ল'বৰ নিচিনা তোৰ
খবৰ আকৌ লবৰ নিচিনা কিয়
ভাল আৰু টানি নিদিলে বেয়া
উ সেইডাল লগ শুনি মোৰ ভালেই বাৰু ভালেই বোলো পঢ়া শুনা কি হল
শুনা নাই ভালকে ক
পঢ়া পঢ়া কি হ'ল
পঢ়া এই পঢ়া আই টি আই ও ল কৰিম চাগে আই টি আই টোও তোমাৰ অঁ পাৰিবা
হা হা
আই টি আইটো কৰিম বুলি কৈছিল যে তোক
অঁ
স আই তি য়াই টোও ল'ম চাগে আৰু
কেতিয়া ৰবি
এইটো এডমিচন হৈ আছে বুলি শুনিছো এই
পইচা বহুতটো প্ৰাইভেটটোত
প্ৰাইভেতটো নহয় চৰকাৰী চৰকাৰী
চৰকাৰী কিমান
চৰকাৰে দুই তিনি হাজাৰ মান ল'ব তেনেকে কিবা
দুই তিনি হাজাৰ
উম
ঠিকে আছে কেতিয়াবা কৰিবি তই
মই তোৰ জানো কেতিয়া এডমিচনটো হলে যাম আৰু ত মাত্ৰটো চেঞজ চেঞজ লাগিছে যে কিয়।
বেমাৰ আহ হা এ চৰ্দি লাগি আছিল ৰ ধোৱা। সোমালে গোটাকে ধোঁৱা চোৱা সোমাই অৱস্থাই নাই।
ধোৱা কেনেকে ধূৱা কত পা সোমালে তোৰ।
এই যে তোৰ এই যাবৰ কাৰণে নজ্বলাই জানো।
আহ।
লগৰজনী ঘৰত বহি বহি থাকোঁ যে খেলিব যাওঁ যে আবেলি সময়ত তাৰপিছত বহি থাকোঁ।
উম
এই তেনেকে লাষ্টত গৈ পেলাই মানে কি ধোৱা গাত দি দিয়ে যে ঘৰ সেহতৰ গোটেই ধোঁৱা গলৈকে চাউ পিন্ পৰা আহি ঘেৰা বান্ধি পেলাই একে নাকে চাগে সোমাই যায় মোৰ
অ তো মানে এলাৰ্জি আছিল।
মই তো আজি গম পাইছ এলাৰ্জি আছে বুলি
বাকী আৰু এতিয়া। এ নি নিহালালে এতিয়া কি পঢ়ি আছে বাৰু
কোনে
নিহা নিহা নিহা
হেই মই নামাটো নহয়।
নাই মাত বুল নাই তেনেকে
উম ঠিকেই আছে বাৰু
হা
ঠিকেই আছে বাৰু
বাকী তই কি কৰিম বুলি ভাবিছ। আই টিয়াই কৰিবা আন একো নকৰ
আৰু একো নকৰোঁ আই টি য়াই কৰিম।
ঘৰৰ পৰা দিছে উ মায়ে কি কৈছে দেউতা আৰু মায়ে।
কৰিবই কৈছে
বিজনেচ এটা খো নহ'লে ইউটিউব ইউটিউব চেনেল এটাকে কৰ।
ইউটিউব চেনেল খুলিছিলো একো কাম নিদিলে একো কাম নিদিলে।
কাম নিদিলে তো সেইটো এটা বস্তুত লাগি থাক তই এটা বস্তু লাগি থাকিলে তো কাম দিব ঠোৱে না তো দুটা বস্তু এগাল মান বস্তু যদি মাথা মাৰ কত নু কাম দিব।
নিদিয়ে বিজনেছে কৰিম বাৰু মই
কিহ বিজনেছ কৰিবি গাহৰি বিজনেছ কৰ বহুত প্ৰফিট আছে প্ৰথম লষ্ট হব।
নহয় মই কোম্পানী খুলিম।
উ কিহৰ কোম্পানী খোলা।
খুলিম আৰু কিবা কোম্পানী তাকে
এ শুন শুন এইটো কৰ এই যে আজি কালিতো এই গোলাপ ফুল ফুলৰ হেৰি বহুত হয়। ফুল বহুত বিক্ৰী হয় বোকে চকে বনোৱা সেইবিলাক কৰে
কৰিম কৰিম বা লাহে লাহে কৰিম মই বৰ্তমান এতিয়া ষ্টেবল হৈ লওঁ অলপমান এতিয়া একো কৰা ন নাই। বৰ্তমান
ভাব এতিয়া নাভাবিলে কেতিয়া ভাবিবি বুঢ়া হোৱাৰ পিছত
নহয় মানে এতিয়া মানে ধৰি ল তোমাৰ মানে মই য'ত ধৰিলও সোমাম বুলি কৈ আছো এতিয়া মোৰ আইডিয়া। টো ল'ম আইডিয়াতটো লৈ পেলাই তোমাৰ। প্ৰাইভেট জব এটাত কৰিম তাছত মানে এতিয়া কৰি থলে থলেও মোৰ এটলিষ্ট পইচাটো নিজৰ যি কেইটা কাম কৰিম সেইকেইটা হলে মোৰ প্ৰাইভেট জবটো কৰি পইচচা কেইটা আহি থাকিব।
গভমেণ্ট কৰ যদি তই গভমেণ্টত আইটি আই কৰিবি তেনে গৰ্মেণ্টতে কৰ পইচা বেছি আছে ন গভমেণ্টত। তই প্ৰাইভেটক কৰিলে পইচাটো কমকে পাবি গভৰ্মেণ্টৰ লাভ বেছি আছে। ত কৰে তোক সৰুৰ পৰা যদি প্ৰাইভেটৰ পৰাই প্ৰাইভেটতে পঢ় লাষ্টত যদি তই জব প্ৰাইভেটতে কৰ ত লাষ্টত
নহয় শুন শুন মানে কি জানো মানে মই। প্ৰাইভেট জব কৰিম বুলি কৈছো এনেকা নহয় যে মই গোটেই জীৱন ডালে প্ৰাইভেটত জব কৰিম। খুব বেছি দুবছৰ মই মানে প্ৰাইভেটত জব কৰিম আৰু ভাল পষ্টত। এনেকুৱা পষ্টত নহয় যে মই সেই বস্তা দাঙিব লাগে।
এটা কাম কৰ তাটছে ভাল নিত ডাল দিদে।
কি দে? ত' এনেই কিবা কিবি খালি নেকি বাৰু
কিয়।
নহয় এতিয়া কি ক'ম আৰু টোক। সোমাই দিয়া এইটো ক'বলৈ নোৱাৰি একো।
নহয় নীটটো দি দে বোলো ভালৰ কাৰণে কৈছ নিটটো দি দিয় দে বোলো দৰ্ক যদি বাইচাস বনিও যায় তে এতিয়া।
নট অ ঠিক আছে নীটটো দিম যেন তেনে পাছ কৰিম কিবা কিবি কৰি হ'লেও। পিছত বোলে মই ডক্টৰ হোৱাৰ পাছত বোলে। বোলে মানুহ বোলে ভাল কৰিব লাগে বো মৰেহে বোলে মোৰ হাতত।
ত এনে তোক এনে কি বনিবচ চখ আছিলে মানে কি?
মোৰোটো বনিব মন গৈছে বিজনেচমেন। নাই। যাতে মোক কোটি কোটি টকা হওক মই যাতে পইচা।
বিজনেচ কৰিম বুলি ক'লে বহুত সহজ কিন্তু মানে কি?
বিজনেচত কিন্তু লছটো বহুত হয় দেই এবাৰ যদি তোৰ লষ্ট হৈ গল ন কাৰীয়াৰ কিন্তু তাতে খটম। আম যে
কিন্তু শুন না মই যদি বিজনেচ মই যদি বিজনেচ কৰিম মই যদি এশবাৰ কৰিলো যদি মই। এশবাৰে ফেইল কৰোঁ।
উম।
আকো বিজনেছে কৰিম মই মানে বেলেগ একোৱে নকওঁ।
ঠিকে আছে তেন্তে
উম। মানে কি ত প্ৰিয়ম দালক চ চাইছনে প্ৰিয়ম দালক।
কোন প্ৰিয়ম।
এই চুচনা হোটেলৰ মালিক পুতেক টো।
কেনাই নাই দেখা নাই মই কিয়।
বা কি মস্ত দাল হৈ গল ভাই।
কম খায়নে।
বা মানে আগৰ আগৰ চেহৰাটো নাই মানে অলপ খিণালে এতিয়া।
অহ।
কেনেকা মস্ত তই মানে দেখিলে কবি কি ইয়াৰ তিনটামান পোৱালি আছে নেকি?
কি ইমান শকত হৈছে নে?
শকত নহয় কিবা ডাঙৰ মানুহ নিচনা লাগিলে বে দাৰি চাৰি বা। কি মস্ত মানে মানুহ দাল।
এই আহ কি কম খাই নেকি আগৰ পৰাই দেখোন খাই দেখোন স্কুলৰ পৰাই আহক। পায় কিমান খিনিয়ে খাই।
টিফিনে কেনেকা টিফিন আনিব।
আহ কম খায় সি সেই কাৰণে এনেকুৱা তাৰ চেহেৰা। আমাৰ চেহৰাই নাই আমি খাল নাখাওঁৱে।
ফল্লোৱ কৰিব লাগে ভাই সেইদিনা ফলোঁৱ কৰিছে মোক সি
প্ৰিয়ম বুলি আছে নেকি ন
প্ৰিয়মবুলি আছে ম অষ্টডাল হৈ লাগে এটা চাবি দিপীডাল থাকে তাৰ
চ মই নাই মই চবক আনফল্লো মাৰি দিছিলো
অ
জনোৱে দেখোন
উম উম
সেইকাৰণে মই উনফল্লোৱ মাৰি দিছিলো আকো কৰি দিব ফল্লো কৰি দিব চবে
ত ঘৰতে আছনে
উম
যোৱা নাই কটো ওলাই
নাই কতো ওলাই যাবলৈ মনে নাযায়
কিয়
এনে এইডাল হেৰি তোমাৰ কেৰিয়াৰ টেনছন
তই কেৰিয়াৰ টেনছন হৈছে কিবা এটা কৰ এ সেৰি কৰ
উম
এ ৰ মানে কেনেকোৱা এতিয়া মানে এই কি বুলি ক'ম ৰ এতিয়া মই হেই কিবা কিবি পোৱা ভাল জোনবিলাকৰ আকৌ লাইন থাকে ভালকে ইলেক্ট্ৰিচিয়ান পঢ়
এ মই নপঢ়ো এইবিলাক মই এইবিলাক এইবিলাক নপঢ়ো
ৰচন তই তো খেলত ভাল আছিলি ফুটবল চুটবল এইবিলাকো ভাল আছিল সেইবিলাকত দেখোন ল'ব পাৰ
এ মোৰ ভৰিটো বেয়া হৈ গ'ল নহয় তই নাজান নেকি এই ভৰিটো মোৰ আজিকালি ওলাই ওলাই যায়
কলৈ ওলাই যায়
উ মানে এই আঁঠুটো যে আঠু আঠুটো আঁঠুটো উৰি যায় মানে
অই আগতে স্কুল যে খেল তেতিয়া যে দুখ পাইছিলি
আহ তেতিয়াপা ভালেই হোৱা নাই নহয় সেটো উম কি মোৰ ভাল নহয়
এ কি ক
উম সেইটো মোৰ ঘূৰি যায় বস্তুটো ঘূৰি যায়
এই গাড়ী চাড়ী কেনেকৈ চলাৱ
মানে তেনেকে দৌৰিলে কৰিলে হয় তোমাৰ আকৌ ধৰিলোৱা শুই থাকিলে হৈ যায় কোনোবা দিনা
থব নিবিষাই নে
নিবিষাই মানে তোমাৰ এ বিষাই ত ধৰি লও তোৰ যদি ভৰিতো লগ হৈ যায় না এই লগ টাই হৈ যায় মে ধৰি লও এই যে গাঁঠি বিলাক যে ডচ লকেট হৈ যায়
অ মানে এনেকা যে কিবা তাৰপিছত যে চিধা কৰিলে যে খটংকে মাৰি
অ অ সেই তেনেকা হয় সেইটো খালি মই নিজে ঘৰতে মই নিজে হাতেৰে কৰি ল'ব পাৰো মানে চিধা কৰি ল'ব পাৰো
উম ত থেৰাপি ল তাত চে ভাল ভৰিৰ কাৰণে কি থিক ভালো হৈ যাব পাৰে
লৈছিলো ভাল নাই হোৱা ত মানে কি ডিচটকেজ হৈ গলে ত চিধা কৰিব নোৱাৰ ভৰিটো এই মানে মানে পুৰা ষ্ট্ৰেট কৰিব নোৱাৰ আধা কৰিব পাৰ মানে অলপমান বেণ্ড হৈ থাকে
নহ'লে তই এইটো কৰ এই যে এইটো হোমিও কৰ
এ এইবিলাক কৰিছিলো এইবিলাক যিতি কৰিছো যিতি কৰিছিলো
মই যে নহয় ৰচোন ইমানো দুছেটো পোৱা নাছিলি ন একেবাৰে
সেই তেতিয়া যে মোৰ আঁঠুটো ঘূৰি গৈছিল গোটেইটো আঁঠু ঘূৰি গৈছিলে
আহ
উ এ এতিয়াতো কমেই এতিয়া অকনমান খালি ডিছলকেট হৈ যায় গাঁঠিটো মানে গাঁঠিটো ওপৰত গাঁঠি এটা উঠি যায়
অ
এতিয়া সেইটো মই আকৌ বেকা কৰি দিলে ঠিক হৈ যায়
আগ আমি যেতিয়া দেখিছিলো তেতিয়া দেখোন একোৱেই নাছিলো ইমান
এতিয়াও একো নাই ত এতিয়া চালে এইটো নকবিয়ে যে মোৰ এনেকা এনেকা হৈ আছে বোলি তই কবি কি ই ফাঁকি মাৰি আছে কিন্তু যেতিয়া হ'ব তেতিয়া দেখাই দিলে গম পাবি
এনে মাহতে এক বকে নে তোক সেইটো কাৰণে
কি বুজিছা পৌঁছ
হম
কিয় বকিব এইটো হৈ যোৱা বস্তু এতিয়া আৰু বকা কথা নেকি এইটো নবকে
সেইটো অ তোৰ দেউতা ক'ত থাকে নেদেখা হলো যে আজিকালি
দেউতা ঘৰত থাকে
অ নেদেখা হলো আজিকালি
তাক ঘৰত থাকে আজিকালি ঘৰতে কাম বন বিলাক কৰে আৰু ঘৰৰ কাম
ঠিকেই আছে তই কিবা এটা সোমাই যা
তাকে মই মানে সোমাবলৈ তাকে চাই আছো অ মই আই টি আই এডমিচন ললে সোমাব পাৰিম
আই টি আই লৈ ল কিন্তু বহুত পইচা এইবিলাকত জানানে আই টি এ
এ পইচা আৰু পইচা থাকিবই টো পইচা পইচাকে বুলি যদি তই নপঢ়কে
পঢ়িম নহয় এটা কথা ক'ম মই বাৰু পঢ়িম কিন্তু মানে কি জান কিছুমান বস্তু পইচা লগাৰ পৰা যেতিয়া পঢ়ো নহ যেতিয়া নহয় গ' নহয় তেতিয়া বহুত বেয়া লাগে
সেইটো হয় সেইটোতটো আৰু কি এইটো যেতিয়া কৰিবলৈ নোৱাৰো সেইটোতো উপায়টো নাই না তোক কে এতিয়া মাৰি পেলাই কৰি ভালেই হ'ব আৰু
সেই সেইটো হয় বাৰু
সেইটোৱে মানে তই এতিয়া চাই ল যে যোনটো কামত মই ভালকৈ পাৰিম মানে ত ল যেনেকিয় নহওক যিয়ে নহক মই কৰি উলিয়ামেই সেইটো তই সেইটো ক সেইটো কৰ এতিয়া মই ধৰি লও মোক পঢ়িব মন নাই মই যেনেকে তোমাৰ হেৰি কৰিম বুলি কৈ আছো ধৰি ল বিজনেছ কৰিম বুলি বিজনেছ কৰিম মই যিমান বয়সে নহওক মই বিজনেছ কৰি চাকছেচ চাকচেছ হোৱাৰ পাছতেহে মই মানে বিয়া চিয়া পাতিম সেনেকা আৰু
কিন্তু গাহৰি চাহৰিবিলাকৰ কিন্তু বহুত ভাল আছে কিন্তু দেই সেইটো কৈব পা
এইবিলাক মই সৰু সুৰা বিজনেছ নকৰো মানে সৰু সুৰা বুলি নহয় চব কোনো বিজনেচ সৰু ৰা বুলি নহয় মানে কি মই এই বিলাক অ এইবিলাক মানে ন ক কোম্পেনী খুলিম ধৰি লও যাতে অল ইণ্ডিয়াত মই চাপ্লাই দিব পাৰো
ঠিকে আছে তেন্তে ঠিকে আছে ক অঁ তন্ত কাহৰি আছে দে কাইলৈ ফোন কৰিবি মোক
অ ঠিক আছে দে হ'ব বাৰু
অ শু এতিয়া তই মই তোক কাইলৈ ফোন কৰি দে তেন্তে
উম উম উম উম
হ'ব দে
ও